অ নমস্কাৰ নমস্কাৰ।
নমস্কাৰ।
কি কৰি আছা কি কৰি আছা।
এ মই আছিলোঁ এনেই ইয়াতে।
হয় নেকি?
পৰীক্ষা আছিল না বাৰ।
অ বাৰ পৰীক্ষা আছিল নেকি?
অ আজি আছিল আজি ৰাতিপুৱাৰ পৰাই আছিল মানে। দশটাৰ পৰা এইটোৱে আছিল দশটাৰ পৰা ডেৰটালৈকে আছিল।
অ সেইকাৰণে তুমি মানে আজি অহা নাই হয় নে নহয়।
অ মইতো এতিয়া গুৱাহাটীতে আছো মই।
অ কিহৰ মানে পৰীক্ষাটো কিহৰ আছিল।
এ এইটো বেংকৰ আছিল।
অ বেংকৰ নেকি?
অ পালে পাল আৰু নাপালে নাই।
কেনে হ'ল পৰীক্ষাটো?
পৰীক্ষাতো বা তো কৈ আছে যে ভালে হৈছে এতিয়াতো মানে যি যি পৰীক্ষা দি আহি যে ভালে ক'ব না বেয়াটো নকয়।
নাই নাই এইটো বুজিছোঁ, বুজিছোঁ, বুজিছোঁ।
এ এতিয়া বৰ্ত কি বা হ'ব এতিয়া?
হয় নেকি?
অ এতিয়া মাৰ্কশিটখন আহোতে আহোতে দুই মাহ মান লাগিব।
অ দুই মাহ লাগিব নেকি?
অ। এতিয়া চাওক কি হয় আৰু তাৰ উম। আঠশ মাৰ্ক্সৰ পেপাৰ আছিল অ।
আচ্ছা। নহয় মই সেইটোৱে ভাবি আছোঁ যে তুমি মানে অহাই নাই কলেজত কিয় বা অহা নাই? সেইকাৰণে ভাবিলো তোমাৰ মানে সেইকাৰণে ভাবিলো আহলো মানে কলটো ক চাও ৰ একবাৰ সুধো আৰু তোমাক‌।
অ অ নাই ইয়াতে বিজি আছিলো যি ইয়াতে জাম লাগছে না গাড়ীত।
অ।
পুৰা পানীৰ অ পানীৰ কাৰণে পুৰা ৰাস্তা জাম কৰছে।
গম পাইছো গম পাইছো এইকেইদিন যি বৰষুণ দিছিল তোমাৰ গুৱাহাটীত।
পুৰা ৰাস্তা যাম আৰু আৰু আজি যে ইমান গৰম দিছে ইয়াতে। অ বিৰাট গৰম বে।
নহয় আমাৰ এতিয়া মানে কোকৰাঝাৰত তোমাৰ ইমান গৰম দিয়া নাই বাৰু মইচুম মানে বতৰটো মানে ঠাণ্ডাই হৈ আছ গম পাইছা
অ এ ইয়াতে নহয় ইয়াতে ত ই কি কয়? আহ বত্ৰিশ মান দেখুৱাই আছে ইয়াত।
উম।
অ বত্ৰিশ ডিগ্ৰী মান
আচ্ছা।
এ ইয়াতে ইয়াতে আজৰা আজৰা।
বুজিছোঁ বুজিছো ভাই তাতে মানে আৰু গুৱাহাটী তোমাৰ পঁয়ত্ৰিশ, সাতত্ৰিশ তোমাৰ সিমানে যায়, আৰু তাতকে তাতকে বেছি তোমাৰ নাযায় আৰু গম পাইছা?
এই ইমানে থাকে ইয়াতে।
উম উম উম বাকী তুমি কিবা খালাে নাই একো খোৱা চোৱা হ'ল নে?
কত খালো এতিয়া ৰাতি ৰাতিপুৱা? খাইছিলো এ ইয়াতে এটা দোকান আছিল মানে ওচৰতে পুৰি ধৰি খাইছো আৰু মই আৰু বা। আৰু এতিয়া মানে আমি খাবলে যাম হোটেলত এ চাৰে পাঁচটা মানত।
অ এতিয়া তোমালোকৰ কি মানে এ্কজাম শেষ হৈছে নে নাই?
অ শেষ শেষ হৈছে শেষ দুই ঘন্টা আ আগতে হৈছে, এতিয়া আমি এই খুৰাৰ ঘৰত আছো।
অ তোমাৰ খুৰা মানে গুৱাহাটীতে থাকে নেকি?
অ এ ইয়াতে ইয়াতে মিৰ্জাত মিৰ্জাত।
বুজিছোঁ বুজিছোঁ মিৰ্জা তেতিয়া আজি তুমি গুৱাহাটীৰ তাতে থাকিবানে না আহিবা তুমি ইয়াতে?
আ আজি ৰাতি আছে ট্ৰেইনটো।
অ তুমি ৰেল যাত্ৰা কৰি আহিবা নেকি?
অ।
মানে কেইটাত আছে তোমাৰ?
এইটোতো চাৰে এঘাৰটাত মান দেখুৱাই আছে এতিয়াতো লেট হ'ব। আহাতে হাতে, উম বেছি দেৰি কৰে না ৰ ৰখাই ৰখাই আহে যত তত ৰোখাই দে উম। সেইকাৰণে দেৰি হব আহাতে।
মানে তুমি এতিয়া কি এ কি ৰা খুৰাৰ ঘৰতে খাবা না কৰ'বাত বাহিৰত খাবা?
অ খুৰাটো কৈছে যে ঘৰতে খায় ল, কি যাবি বাহিৰত এতিয়া ইমান ৰ'দৰ পৰা আহিলি।
তে সেইটোৱে মানে খায় লোৱা আৰু মানে ঘৰতে ঘৰতে খায় লোৱা কিয় ইমাৰ মানে পইচা চইচা আৰু যাব বেলেগকে হয় নে নহয়?
নহয় মানে কথাটো হ'ল যে মোক মানে ইয়াতে মাংস খাবলৈ মন গছে আৰু ইয়াত তে মানে ভাজি বনছে ভাজি।
অ, হ হ হয় নি?
অ, সেকাৰণে মানে মই যাম, অলপমান হোটেলটোতো ইয়াতেই আছে ন ওচৰতে।
নহলে তুমি এটা কাম কৰা অ এ মাং সটো মানে বাহিৰৰ পৰা কিনিব পাৰা আৰু গম পাইছা।
এই ইয়াতে এনেকা নাই ত ইয়াতে।
উম, হয় নেকি?
অহ। খাব লাগে এ ভাত মাংস যি যি পায় চব খাব লাগে ইয়াতে। এক্সট্ৰা কৰি পেকিং নাই ইয়াতে।
আচ্ছা। ঠিকেই আছে বাৰু দে একো নাই সেইগিলা হয়ে অলপ চলপ।
উম,।
সেইটোৱে চাও আৰু ট্ৰেইন এ ট্ৰেইনটো আহিলেতো ভালে কথা, এতিয়া ট্ৰেইনটো লেট কৰিলে ত আৰু
বেয়াই হ'ব আৰু ঘৰত আহাতে আহাতে ৰাতিপুৱা হৈ যাব। তিনটা মান ত বাজিবগে।
উম।
উম। আৰু কালি ৰাতি পুৱা আঠটাত আঠটাত আছেনে বা?
কালি ৰাতিপুৱা তোমাৰ আঠটাতে থাকে। আঠ তাত ন চাৰে আঠ টাত নহ'লে তোমাৰ চাৰে নটা মানত বাছ আছে ৰবা।
চাৰে ন নটা না? অ। সেইটোৱে চাৰে নটা ত কালিও চাব লাগিব। চাৰে নটাতে আহিব পাৰিম নে নোৱাৰিম মই, আই পোৰা ৰাতি নুঘুমাম ন মই।
উম।
সেইকাৰণে মানে
এ, একো নাই। এ, সেইটোয়ে তোমাকো টো সেইকাৰণে কৈছো, তুমি হোষ্টেল লৈ লোৱা, নহ'লে তুমি নোলোৱাই আৰু।
অ, মানে মা দেউতা গৈছে বিহাৰত নাই। সেইকাৰণে, মই এতিয়া মানে কোনো ষ্টেপ লোৱা নাই মই।
মানে চোৱা আৰু মানে কি হয় আৰু গম পাই মানে হষ্টল আৰু তোমাৰ কি হ'ব ন আৰু অসুবিধা নোপোৱা আৰু তোমাৰ ক্লাছ
অ, হোষ্টেলত ৰুম চুম খালী আছে নে নাই?
হোষ্টেলত তোমাৰ মানে, এবাৰ তুমি যদি তাতে যোৱা, তোমাৰ সেই আমাৰ শিক্ষকৰ অফিচত তুমি যদি যোৱা,
অ,
এজেন চি বুলি কয় এটা হোষ্টেল মেনেজমেন্টত কমিউনিটীৰ তাতেই তুমি গ'ল তে একবাৰ সুধি ল'বা মানে, যদি ৰুম খালী থাকে, তোমাক দি দিব আৰু গম পাইছা।
অ, অ, অ।
অ এইটো শুনিলেই, তুমি দি দিব পাৰিবা আৰু আৰু কিবা তোমাৰ মানে এনেইতো আমাৰ হোষ্টেল ফিজ তোমাৰ কিমান হেই? পাঁচ হাজাৰ পাঁচশকে লয়, তোমাৰ অলপ বেছি কে লব পাৰে আঠ হাজাৰ মা
মোৰতো কৈছে মা, চাৰে চাত নহলে বা আঠ হাজাৰ ল'ব।
অ, হয় নেকি? অ, অ, অ। অ, বুজিছে বুজিছে, একো নাই। উ উম উম
এতিয়া চাও কি হয়, মা দেউতা আহিলে কথা পাতিম। কথা পাতাতে দেউতা দিব দিলে তো ভাল হ'ল, উম
এতিয়া কয় যে দিব। তেনেহলে ভালে কথা, এতিয়া যাম মই
বজাৰ চজাৰ কৰিম অলপমান।
যি যি লাগে, বাল্টি-থাল্টি মগ চগ যি যি লাগে চব আনিব লাগিব না।
হুম, হুম, হুম,
তাইৰ কাৰণে এইটো জুলাই মাহ চলি আছে না, আগষ্ট?
উম, হুম হুম হুম।
উম, চাই ল এইবাৰ।
এইটোয়ে চোৱা আৰু মানে ভালকে আৰু হৈ গ'লে আৰু ভালেই ন হয় ন নহয়?
এইটোৱে।
উম
আৰু কোৱা তোমাৰ ভাত তাত খাইছা ন?
খালো ৰ মেনে, তোমাৰ সেই মাংসই খালো আৰু তোমাৰ আৰু জানাই তুমি আমাৰ মেচত খানা ইমান ফালটো তুমি জানাই, সেইকাৰণে মই নাই নাই, বাহিৰত খোৱা নাই বাৰু, মোৰ ইমান পইচা পাতি এতিয়া নোহোৱা হৈছে মানে চলি আছে মানে হয় নে নহয়? তে মানে সেই আৰু তোমাৰ মানে পঞ্চাশ টকাত মাংস। হয় নে নাই? মেছত কোৱা নে নাই, মেছত তোমাৰ মাংসটো ইমান ভাল নবনাই। বুজিছা। পানী পানী যেনেকা এইটোৱে, মানে সেই কি কয় মই বাহিৰৰ মাংসটো কিনিলো আৰু পঞ্চাশ টকাত।
অ, হয় হয়।
তে সেইটোৱে মানে ভালে বনাই, অ সেইটোৱে মানে আৰু তোমাৰ ভালকে আৰু বনাই কিনে
সেইটো মানে বাহিৰৰ পৰা যদি আনা নাই এইটো জোলটো ভালে থাকে। জোল টো একদম মানে বেছিকে দিয়ে না আৰু
জোলটো ভাল লাগে আৰু তোমাৰ পিছো দাম ডাঙৰ ডাঙৰকে মানে মাংসৰ পিচটো উম
উম। সেটোৱে।
এ সেইটোৱে আৰু সেনেকে চলো আৰু মানে কেতিয়াবা আমাৰ জানা নে? ৰাতি ৰাতি যদি আমাৰ খানা খাওঁ কিবা। এনেও তুমি জানাই মানে হোষ্টেলত চবে মানে দেৰি কে সোমাই আৰু লগৰকেইটাই। ৰাতিকে আৰু বহুত এইটো এইটোৱে। তে মানে আমাৰ ৰাতিকে ভোক লাগি যায় না বহুত।
অ, হয় হয়। এতিয়া মেগি চেগি খাবা আৰু।
এ সেইটোৱে কৰো আমি। মেগী মানে কণী চনি কিনি ৰাখিছো আৰু। মানে কণী আৰু মেগি তোমাৰ সেই কণী টো বইল কৰিলো আৰু তাৰপিছত মেগী টো তোমাৰ বনাই কিনে আৰু খাই দিওঁ আৰু এনেকা আৰু।
আচ্ছা, তুমি যে মেগী থেগি খোৱা? ইমান ৰাতি ইমান ৰাতি কৰ পৰা আনা তুমি?
মই মেগীটো তোমাৰ বাহিৰ পৰাই কিনিলো, গম পাইছা?
নহয় নহয়। ইমান ৰাতি ক'ত যোৱা তুমি?
ৰাতি মানে এনে আমাৰ বেচে আৰু ইয়াতে হোষ্টেলতে তোমাৰ মানে মানে কি ক হয় ন এ এমাৰ্জেঞ্চিৰ কাৰণে মানে ষ্টুডেন্ট কেইটা ৰা সে আৰু গম পাইছা মানে, হঠাৎকে মানে ভোক চোক লাগি যায় না। যে সেইটোৰ কাৰণে মানে অ'। সৰু বিজনেছ টাইপৰে বুলিব পাৰা আৰু। মানে এনে ৰাখে আৰু এমাৰজেঞ্চি। নহলে মানে কেতিয়াবা নাথাকিলে তুমি কেতিয়াবা ৰা থাকিলে মানে আমি বাহিৰৰ পৰাই কিনি লওঁ আৰু। বাহিৰ পৰা কিনি কিনে মানে এতিয়া আৰু তুমি জানা নে? মেগিত তুমি ভাবিলা দচ টকা মেগিৰ দাম বাহিৰত। তে এতিয়া তোমাৰ পোন্ধৰশ পোন্ধৰ টকা মান লয়।
অ', ডাবল।
ডাবল মানে সেই তোমাৰ পাঁচ টকা দহ টকা বেছি কৰি লয় আৰু গম পাইছা? উম, এ সেনেকে আৰু মানে সেনেকে। লাভে হৈ আছে এইটোৱে আৰু মানে। এতিয়া তুমি দুটা ৰাতি দুটা বজাত তুমি পোন্ধৰ টকাত মে বি পাই আছাতে কি আৰু লাগে মানে। ওপ লাগি আছে না। আৰু ৰাতি দু ৰাতি দুটাত তুমি আৰু ক'ত দোকান পাবা, হয় নে নহয়?
সেইটোওতো কথা হয়।
উম, এ সেনেকাই আৰু মানে।
অ'।
অ' মোৰ তুমি মোৰ কিবা বেকগ্ৰাউণ্ড চাওণ্ড শুনা পাই আছা নেকি?
বেকগ্ৰাউণ্ড ছাউণ্ডটো অ' অ', অলপ অলপমান আহি আছে।
অ', এই মানে লগৰ কেইটা গান চান বজাই আছে আৰু।
অ'। মানে তুমি তোমাৰ তোমাৰ ৰুমত নাই।
নাই মাই মোৰ ৰুমত নাই। লগৰ ৰুমতে আছো মানে। মানে মোৰ ৰুমত মানে নেটৱৰ্ক নাপায় একদম।
অহ
অ' সেইটোৱে মানে হ'ল।
আৰু তোমাৰ ৰুমমেট। টো ক'ত গ'ল আৰু তোমাৰ ৰুমমেটটো।
মোৰ ৰুমমেট ৰবা তোমাৰ সেই টাউনত গৈছে ৰ'বা অলপ কিবা। টাউনত গৈছে ৰবা কিবা খাব কাৰণে।
অ' হয় হয়।
সি মানে অলপ কয় মানে সি মানে অলপমান পইচা পাতি থকা মানুহ আৰু বেছিকে বুজিছা। এ এইটোয়ে আৰু ধনী আৰু মানে টাউন চাউন গুচি যায় আৰু খাবলে খাবলে
হয় হয়।
এ কি কৰিবা আৰু যে যাই মানে যায়
এ মানে দিনটো যেনে তেনে কৰি যাব লাগে আৰু। উম। উম।
বুজিছা।
দিয়া ভালে কথা আৰু।
দুই বছৰ মান
এইটোৱেইতো দুইবছৰ এতিয়া আ মা মাত্ৰ দুই এবছৰ আছে এতিয়া দুই বছৰ কিবাকে আৰু চলো আৰু তাৰপিছত তা চাকৰি তাকৰি লৈ কিনে আৰু ভালকে থাকিম আৰু ভাল খানা খাম মানে ন'।
সেইটোৱে কথা ভালকে মচলা চচলা দি বনাবি আৰু।
উম উম।
সেইটোয়ে আৰু কি কৰিবা আৰু সেইটোয়ে জীৱন আৰু জীৱনটো জীয়াবই লাগিব আৰু ন
হয় হয়।
এ দিয়া বাৰু ঠিকে আছে।
দিয়া আৰু মইয়ো অলপমান যাওঁ হোটেলত খাও অলপ।
ঠিক আছে ঠিক আছে।
উম হব।
অ হয়।